হেল্ল' কি কৰিছে চাহ
আছো ৰবা এনে তুমি কি কৰি আছা
মই এনে আৰু চাহ পানী খাই অলপ বহি আছো
হয় নেকি আহ ময়ো আছো ৰ পৰা এনে নাই নাই হোৱা এতিয়ালৈকে মানে ডিচাইড কৰা নাই কি বনাম কি নাই বনোৱা নাই এনে মোবাইল চাই আছো ৰবা অ বেছিভাগতো মায়ে বনাই আৰু মই নবনাও আহ বেছি বেছিভাগতো মায়ে বনাই মানে মই নবনাও ইমান
হেল্ল'
হেল্ল'
হেল্ল' অঁ মোৰ মাতটো পাইছানে
অ তোমাৰ পায়ে আছো মই
মইহে মানে পোৱা নাই তোমাৰ মাতটো
অ হয় নেকি চাগে নেটৱৰ্ক ইছু হৈ আছে অলপমান অলপমান
হ'ব পাৰে নেটৱৰ্ক ইচো হৈ আছে মোৰ এইকেইদিন হৈয়ে আছে বুলি ক ক'ব পাৰি
হয় এনেকে এই ফোনৰ এনেকাই হয় আৰু কেতিয়াবা মানে লাগে কেতিয়াবা নালাগে ন ন নেটৱৰ্ক বিলাক
সেইটোৱেই ইমান আৰু মানে মই পাহাৰৰ ফালে থাকো ন সেইটো কাৰণে আৰু প্ৰব্লেম আৰু এতিয়াতো মানে বতৰটোও বেয়া কৰিছে বতৰটো বেয়া কৰিলে মানে নেটৱৰ্কৰ অলপ প্ৰব্লেম হয়য়ে দিয়াচোন।
অ' অ' এনেই তোমাৰ কি ফোন?
মোৰ মোৰ ৰিয়েলমি হয়। তোমাৰ?
কিন্তু মানে ছিমটো অলপ জিঅ' যে সেইটোৰ কাৰণে চাগে প্ৰব্লেম দিয়ে
অ' অ' কি কি দি অ হল অ তোমালোকৰ মানে উ কি কয় হেৰি অ তোমাৰ কি? কি চিম মানে চৰি?
মোৰ জিঅ' চিম।
অ মানে মোৰ টেলৰ মানে এই জিঅ' চিমৰ কাৰণে অলপমান অসুবিধা নেটৱৰ্ক মানে য'তে ত'তে নাপায় নহয় অ' আহ জিঅ' চিম তাৰ পাছত ভোডা ফোনৰ।
উম ভোডাফোনতকেতো অলপ জিঅ' চিমৰটো পায়। এ মানে আৰু পাহাৰ এৰিয়াতটো আৰু নাপ পায়
হয় হয় আৰু মানে এইটো আগতে জিঅ' চিমটো মানে ধুনীয়া আছিলে মানে য'তে ত'তে নেটৱৰ্ক পোৱা আছিলে। এতিয়া চবে মানে অ', চবে ইউজ কৰিব ধৰিল তাৰ পাছত মানে নেটৱৰ্ক নাইকিয়া হৈ গ'ল অলপমান অলপমান কৰি। এতিয়া এটা লৰা এনেকাই হৈ আছে
সেইটোয়েতো আগতেটো জিঅ' চিমে আছিলে বুলি ক'ব পাৰি এতিয়াহে এয়াৰটেল ভাল হৈছে।
হয় হয় আৰু তোমাৰ মানে অ কিমান বছৰ হ'ল তুমি এইটো ফোন লোৱাটো?
মোৰ টো মই মেট্ৰিক দিয়াৰ পিছত মানে লৈছিলো মানে ধৰি লোৱা তিনি বছৰ হ'ল আৰু ফোনটো। কমপ্লিট হৈছে।
অ' অ' ভালেই আৰু।
এতিয়া মানে নতুন এটা ল'ব ল'ব পৰা হৈছে আৰু অলপ মানে প্ৰব্লেম দিয়ে ফোনটোৱে
হয় নেকি তোমাৰ ৰিয়েলমি কিমান?
ৰিয়েলমি চি ফিফটি ফাইভ আৰু তোমাৰ?
মোৰতটো ৰিয়েলমি এই থাৰ্টিন হয়। অ মটো পেছা হোৱা নাই মোৰ দুই বছৰে হৈ আছে অ চলি আছে ভালকৈ আহ তুমি যে কলা তুমি ফোন ল'বা বুলিকে ন ত' কি ফোন ল'বা তুমি ল'লে। মানে
ল'লে মানে মইতো আনডাৰ মানে টুৱেণ্টি থাজেডৰ সেইখিনিৰ ভিতৰত হ'লে ভাল হয় কেমেৰা কোৱালিটিটো অলপ ভাল লাগ অলপ স্পেচ থাকিলে ভাল লাগে। থাকে আৰু স্পেচটো যিহেতু মানে আজি আজিকালি লাগে আমাক।
অ আৰু ছোৱালীয়ে। হয় হয় অ অ ছোৱালী মানুহক লাগেই বেছি কৰি মানে আমি যদি যাওঁ আৰু এটা মেমৰিজৰ কাৰণে আমি ফটোজ ভিডিঅ'জ বিলাক লওঁ ন।
সেইটোয়েটো ফটোজ ভিডিঅজটো। টো আছে লগতে ধৰি লোৱা আমাৰ শ্বপিং এপ আৰু ইনষ্টাগ্ৰাম হোৱাটছপ। এই দুটাটো আমাৰ লাগি হয়।
অ
বাকী নহলেও হ'ব কিন্তু। খিনিতো লাগে সেইটো কাৰণে আৰু
অ অ আৰু মানে তুমি অ ফোনৰ বিষয়ে কি ভাবা মানে ফোন আমাৰ প্ৰয়োজনীয় মানে আমাৰ কাৰণে ভাল। বেয়া কি বুলি ভাবা তুমি ফোন।
ফোন ফোনৰ বিষয়ে মানে কি? ভালো আছে বেয়াও আছে এতিয়া মানে মানুহজনৰ ওপৰত ডিপেণ্ড। এতিয়া মানুহজনে কেনেকে ইউজ কৰে। এতিয়া মানুহজনে মানে। তোমাৰ ভালকে ইউজ কৰিব পাৰে। ধৰিলক পঢ়াৰ ক্ষেত্ৰত যদি মানে চাৰ্চ কৰে বস্তুবিলাক। তেতিয়া নিজৰ কাৰণে ভাল হয়নে নহয় কিন্তু পঢ়াই যদি বেলেগ বস্তু চাই তেতিয়া আৰু অভিয়াচলি বেয়া হ'ব
হয় হয় ঠিকেই কলা তুমি।
চা আছেও আৰু লগতে মানে এডভানটেজ ডিচএডভানটেজ মানে দুটাই আছে।
যেনেকা তুমি ক'লা ধৰি এটাই আমাৰ কাৰণে হয় ভালো হয় বেয়া হয়। হয় এতিয়া যেনেকা ভাবা আ আগৰ টাইমত ন যেতিয়া ফোন এইবিলাক নাছিলে টেলিফোন আছিলে তও মানে, অ যোনে ধনী ধনী আছিলে ইয়াৰ পোষ্টাপিত অফিচত ন এনেকা টাইপত আছিলে। আগৰ দিনো কিছুমানক মানে মানুহক আহ কথা কব কাৰণে চিঠি লিখা গৈছিলে ন অ চিঠি লিখা সময়তো মানে আজি চিঠি লিখিলো গৈ পাল তোমাৰ দহ পোন্ধৰ দিনৰ পাছত ন আগৰ টাইমত এনেকা আছিলে ত আগৰ টাইমৰ ধৰি কি এতিয়া আমাৰ মানে ফোন আহি গ'ল ন ত আমাৰ কিমান সুবিধা হৈ গৈছে। ন এতিয়া আগৰ টাইমৰ কৰিতো চাব গ'লে আমাক বহুত সুবিধা ফোনৰ।
সুবিধাটো হৈছেহে
হয় এতিয়া আমি মানে দূৰ দূৰ থাকিলেও মানে আমি ভি মানুহক চাব পাৰো আহ বা হয় ক কথা পাতিব পাৰোঁ মেছেজ কৰিব পাৰোঁ
আৰু ধৰি লোৱা মানে কাৰোবাক ইনভাইট কৰিব লাগে বহুত দূৰত থাকে তেতিয়া আমি কল কৰিও মানে ক'ব পাৰো যে এনেকুৱা এনেকুৱা হৈছে।
অ হয় মানে আমি এই সয়ে আৰু একে কথা মেছেজ দিব পাৰো যে তুমি আমাৰ এনেকাে এনেকাে আছে আহা বুলি কয় ন আৰু উম কি কয় উম আৰু বেছিভাগ আৰু ইন্টাৰনেট আছে ন! তে তাৰ সহায়ত আমি কিমান মানে, অ বুজিব মানে জানিব পাৰিছোঁ শিক শিকিব পাৰিছোঁ ন। আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো কিমান বেছি ভাগ আমি শিকিব পাৰিছোঁ। এইটো হয় আমাৰ, উ, মানে ভাল। ন এতিয়া বেয়া চাইডত চাব গ'লে আঁ, গেমিং আছে
গেইমিং, সেইটোও হয়। মানে অলপ সময় খেলাটো বেলেগ কথা। আৰু কিছুমান আছে ন, যে এনি টাইম ৰাতিপুৱাৰ পৰা তি নুশুৱাৰলৈকে লাগি থাকে। কি সেইটো বেয়া আৰু। অলপ খেলাটো বেলেগ কথা, সেইটোৰ ইমান ইফেক্ট নপৰে। অলপতো চবৰে মন যায়।
চোৱা, কি, কিমান ল'ৰা ছোৱালী সতে গেমিং কৰি পেলাই ন, গেমিং কৰে, গেমিং কৰ তাতে পইচা লগাই, কিছু, কিমান মানুহৰ পইচা তাতে ডুব, ডুবি গৈছে ন! মানুহ নকও, ল'ৰা ছোৱালী। ন, বেছিভাগতো গেমিংটো, আমাৰ ল'ৰা ছোৱালীহে খেলে ন? চব ল'ৰা ছোৱালী সেন তাতে মানে সিহঁতে পইচা লগাই পেলাই, আৰু এটা কেচোঁ হৈছিলে, নিউজতো আহিছিলে। কিমান লাখ পইচা মানে, লগাই পেলাই, যেতিয়া তাৰ দেউতাকে গম পালে তাই চুচাইড কৰিছে, ল'ৰাটোৱে। চ' এনেকা মানে, কিমান কেচছ হৈছেও। আমাৰ হেৰিত, হয় আমাৰ। মে ইমানতো নিউজত পোৱা নাই, তথাপিও ন, ভিতৰে ভিতৰে আৰু কিমান কেচ বিলাক হৈছে। আৰু আৰু সৰু সৰু ল'ৰা ছোৱালী ন, এবছৰ ডেৰ বছৰ, অ'হ ল, এনেকা সৰু সৰু ল'ৰা ছোৱালী সিহঁতকো ফোন দিয়ে, ন, অ, আমিতটো বুজিব লাগে, সিহঁতক ফোন দিয়ে, আৰু ভাত খোৱা সময়ত ফোন দি ক থৈ দিয়ে, সিহঁতক, এই আমি এইটো নাভাবোঁ কি মানে, এইটো স্ক্ৰীণ দি, আমাৰ চকু বেয়া হ'ব পাৰে। ল'ৰা, সৰু সৰু বাচ্ছা বিলাকৰতো চকুৰ পাৱাৰ অলমান কম থাকে ন। ত' সিহঁতৰ কাৰণে তো ফুল স্ক্ৰীন স্ক্ৰীণ টো ভাল নহয়
সিহঁতৰ বুলি নহয়, মানে চবৰে কাৰণে বেয়া। মোৰ মতে অ'হ, তুমি অ'হ চচমা পিন্ধি যদি চোৱা অলপ এফেক্টটো কম পৰে আৰু।
হয়!
হ'লেও যিমান পাৰা কমাই কেনে চাব লাগে
হয় যে তুমি চচমা সৰুৰ পৰা চচমা পিন্ধিবা চোৱাচোন আগৰ টাইমত এনেকা নাছিল নহয় আগৰ টাইমতো চমা চমা বুলিও একো গমেই পোৱা অ মোবাইলেও নাছিলে চশমাও নাছিল ন ত এতিয়া মোবাইলো আহি ল চশমাও আহি গ'ল এতিয়াতো আজিকালিৰ বা হয় হয় বাচ্ছা গিলাকৰ মানে অ ফোন নোচোৱাও চালেও নাচালেও মানে চচমা লাগি যায়
সেইটোতো হয় আজিকালি মানে সৰু পৰাই ল'ৰা ছোৱালী মানে কুতো বেয়াই হৈছে বুলি ক'ব পাৰি দূৰৰ বস্তু দেখা নাপায় কিছুমানে ওচৰৰ বস্তু দেখা নাপায় মানে আজিকালিৰ লৰা ল'ৰা ছোৱালী মানে বহুত উইক হৈ গৈছে বুলি ক'ব পাৰি
হয় এইটোয়ে আৰু বেছি মোবাইল চালেও বেয়া কথা অ ত আমাক আমাক যিমান প্ৰয়োজনীয় হয় আমি ইমানহে গ্ৰহণ কৰিব লাগে ন ত হয় আৰু মমাক ফোনটো, ফোন এটা ভাবিলে মানে আমাৰ কাৰণে ভালো। আৰু বেয়াও, এইটো আমাৰ ওপৰৰ পণ্ড কৰে কি আমি। কেনে ধৰেণনে ইউজ কৰো। হয় ।আমাৰ ওপৰত ডিপেণ্ড কৰে, কি আমি কেনেকে, ইউজ কৰিম তাক। আমাক চাইড ইফেক্ট নকৰক ন। আৰু আছে বহুত। ধৰণৰ আছে।এতিয়া ফ'ন বিলাকতো আমাৰ মানে লাগতিয়াই বেছি ভাগ হয়', হয় কোৱাচোন?
মানে আগতে, মানে আগৰ যেতিয়া মানে মোবাইল নাছিলে। আগৰ ল'ৰা ছোৱালী বিলাক। তে বাহিৰত খেলিবৰ কাৰণে গৈছিলে। টাইম পাছৰ কাৰণে। খেলিব গৈছিলে সিহত। বাহিৰত, কিন্ত আজিকালিৰ লৰা চালি। টাইম পাছ।
মবাইলত কৰে। অ, ঠিকেই ক'লা তুমি, ঠিকেই ক'লা। অ', অ। ঠিক আছে দিয়া, আজিৰ কাৰনে।
সেইটোয়েতো, ভাল লাগিল।
অহ', অহ ।মোকো ভাল লাগিল ।আহ, অ দিয়া দিয়া ধন্যবাদ ।অ।